হেল্ল' অ' মোৰৰ শব্দটো আহিছেনে বন্ধু?
অ' আহি আছে।
অ'অ' কি কৰি আছা তুমি বন্ধু?
মই এতিয়া এনেই আছোঁ ৰবা, তুমি কি কৰি আছা?
অ', মই এনেই অলপ ভাত-চাত খাই অলপ বহি আছো, মানে অলপ মোৰ গাটো মানে ইমান ভাল নহয়।
অ' কি হ'ল?
এই মানে অলপ জ্বৰ হৈ আছে, কালি অলপ ভিজি গৈছিলোঁ। বৰষুণ দিছিলে ৰাতি টে অলপ ডক্তৰক কিয় দেখাব লাগে, এইটো মানে এই নলবাৰী অলপ জ্বৰ হৈ আছে হ'ল। অ' অ' নৰ্মেল জ্বৰ হৈ আছে। কালি অলপ বৰষুণত ভিজিছিলোঁ যে মই। সেটো কাৰণে এনেকুৱা হৈ আছে চাগে আৰু সেইটোৱে কথা। কি কলা?
এতিয়া ভাল পাইছা নে নাই?
অকমান মানে পাইছোঁ আৰু মানে ইমান পোৱা নাই মানে আৰু লাহে-লাহেকে ভাল হ'ব কালি বা পৰহিলৈকে ঠিক হৈ যাম আৰু।
আহ ঔখধ খাই আছা?
অ' অ' খাই আছোঁ। বাকি তোমাৰ কোৱা? তোমাৰ ঘৰৰ খবৰ কেনে? আংকুল-আন্টি কেনে আছে?
আছে, আছে ভালে আছে। তোমালোকৰ?
মোৰো ঠিকে আছে।
অ' সেইদিনা গৈছিলোঁ, তোমালোকৰ ফালে।
কি ক'লা?
সেইদিনা তোমালোকৰ ফালে গৈছিলোঁ মই।
অ' মই গ'ম নাপাওঁ মানে ঘৰত নাছিলোঁ, কেতিয়া আহিছিলা?
এই পৰহি গৈছিলোঁ।
অ' মই পৰহি মানে ইয়াতে নাই মানে মই এইকেইদিন মই ক্ৰিকেট খেলিব যাই আছোঁ সদায় ন ত তাতে এই যায় থাকিব এইটো কাৰানে মোক দেখাব
ক'ত খেলি আছা?
মানে এই নিৰুপলা হত পিছফালে।
অ' কেতিয়া খেলা?
এই গধূলি খেলোঁ, এতিয়া খেলা ষ্টাৰ্ট হৈয়ে গৈছে, মই গাটো বেয়া কাৰণে আজি মই যোৱা নাই।
অ' মইয়ো যাব পাৰিমণে।
অ' আহিবা নাই এই যে নৱজ্যোতি যে আছে।
আহ
নৱজ্যোতিৰ পিছফালে যে এটা পুখুৰী যে আছে দেখা পোৱা নাই?
উম, উম, দেখা পাইছোঁ।
সেইফালে এটা ফিল্ড আছে আমি তাতে খেলো। ফিল্ডটো বহুত ডাঙৰ হয়।
কত তোমালাক খেলা?
বুজা নাই আৰু এবাক কোৱাচোন?
কোনটো টাইমত খেলা?
ক চাৰে তিনিটা পৰা ছয়টা
অ - অ মানুহ হয়নে ভালে কেইজনানো।
অ, বহুত মানুহ হয়।
অ', মই ময়ো যাম বুলি ভাবিলো তেতিয়াহলে। হেল্ল',
উম, কৈ থাক - কৈ থাকা শুনি আছো উম, কোৱা।
ত মোকল লগধৰিবা মোয়ো যাম। হেল্ল',
উম, বুজিলো মই বুজিলো তোমাৰ কথাতটো।
অ - অ - অ - অ তুমি ব্যস্ত আছা নেকি?
নাই - নাই মই অলপ মানে গাতটো বেয়া নহয় তো সেইটো কাৰণে অলপ মানেই অসুবিধা পাও।
অ - অ এনে কথা পাতিব নোৱাৰিবা?
পাৰিম - পাৰিম সেইটোতো পাৰিম সেইটো কিয় নোৱাৰিম মই বানধু
ভাল যে বাকী এটা জাগাত যাবা নেকি? ফুৰিব যাম বুলি ভাবিলো এ তোমাৰ এই বহুত মন্দিৰৰ পিছফালে
কোনফালে
বশিষ্ঠ মন্দিৰৰ ফালে।
পাৰি এতিয়া যাবা পিছে
বুলি ভাবিলো তাতে ভাল নিজৰা এটাও আছে।
অ, নিজৰা তুমি যাই পোৱা নাই নেকি আগত সেইফালে
মই যোৱা নাই তুমি গৈছা নেকি?
অ, মই বহুত গৈছো তাতে বহুত ধুনীয়া লাগে যায়। অলপ মানে অ, অকমান পাহাৰ। সফালে উঠি যাব বা উঠি যাব লাগিব বহুত ভাল লাগে। মানে গৰম দিনৰ কাৰণে ভাল মানে একদম।
কান্দা বুলি শুনিছো জাগাটো।
অ - অ ভালে একদম বহুত ধুনীয়া জাগা হয় আমি বহুত বাৰ গলো। এইবাৰ যাব পাৰা তোমালোকেও।
অ, তুমি ওলবা লাগিলক
অ- অ যোৱাো যাম মই বিশেষ এইটো সমস্যা নাই কালি। ম গাতটো অলপ ভাল হয় লওক তেতিয়াহলে যাম হল।
অ, গাটো ভাল পাই যোৱা ৰেচ লোৱা এইকেইদিন।
উম, সেইটোয়ে ৰেষ্ট চচ লৈ লও তাৰ পিছত যোৱা যাও মই সেইটো গ'লো।
অ, বোলও যাব চাৰিজন পাচজন ম ল'ৰা যাব চিনি পাবাই চাগে সিহতক তুমি
কোন যা অ, ভালে লগৰ বোৰ গলে ভাল আৰু কি ল'বা নিজৰ গাড়ী নোল ভাৰা গাড়ী।
নিজৰ গাড়ী লৈ যাম।
অ, ভালে কাৰণ পাহাৰ ফালে অলপ উঠিব লাগিব নহয়।
অ, হাইকিং টাইপৰ হ'ব অলপমান।
অ, মানে ভাল লাগিব মানে এই ইাৰ তলত ফালেও পানী আহে নিজৰ পৰা সেই তলত মানে ইমান ভাল ন। লাগে। একদম ওপৰৰ ফালে যাব লাগে তেতিয়া একদম ধুনীয়া ভিউ আহে মানে একদম বিৰাট ভিউ। চাব পিনে একদম মানে গা চা ধুব পাৰিম একদম ধুনীয়া লাগিব তাতে যাই।
ফটো চটো উঠাৰ কাৰণে ভাল ন'
অ', মই তোমাক লগ পোৱালে দেখাম দিয়া আমি তাতে গৈছিলো নহয় ফটো চটো মোৰ লগত মোৰ মোবাইলত আছে।
অ', আচ্ছা-আচ্ছা। তুমি কাই কেইজন গৈছিলা তোমালোকে?
আমি চাৰিজন গৈছিলো বাইক লৈ দুটা বাইকত গৈছিলো।
অ', -অ', আচ্ছা। কিবা লৈ গৈছিলে নে খোৱা বস্তু চোবা বস্তু নে তাৰ পৰা কিনিছা।
নাই আমি ঘৰৰ পৰা খোৱা বস্তু লৈ গলো তাৰ পিছত চিপছ ঠাণ্ডা কুৰকুৰি এনেৱা খোৱা বস্তু চকলেট টকলেট বহুত খোৱা বস্তু লৈ গলোঁ। তাতে সেনেকে অলপ খাই চাই মানে অলপ তাতে গা চা ধুই পিনে অলপ খালো খাই চাই চাই অলপ বহি কিনে অলপ ৰেষ্ট চেষ্ট লৈ কিনে আমি তাৰপিছত আহি গলো তাৰ পৰা।
অ' মানুহজনে হয়নে তাতে?
মানুহ মানে গৰম দিনতো মানুহ বহুত হ'ব তাতে।
তোমালেক কোনটো সময়ত গৈছা ৰাতিপুৱা নে গধূলি?
আমি ৰাতিপুৱা যাওঁ, ৰাতিপুৱা গলে মানে ইমান মানুহ নহয়।
অ'।
মানে আমি একদম ওপৰত যাব লাগিব, তলৰ ফালে মানে মানুহ বহুত জমা হৈ থাকে।
অ', আচ্ছা।
ত' সমস্যা অলপ হৈ যায়।
আমি যাম এইকাৰণে বুজিলো। তুমি ওলাবা একেলগে আমাৰ লগত, তুমি গৈছা যিহেতু আগতে।
অ', অ', সেইটো সমস্যা নাই মই যাম দে সেইটো প্ৰব্লেম নাই তোমাৰ, পি বা এই মানে আৰু, তাতে যতকে ভাল মই এটা বেলেগ কথা ক'লো বেলেগত যাবা নেকি?
বেলেগত ক'ত যাবা?
একোলেন যাবা নেকি এনেই ভাবিছো মই, মানে কুলেন যাম মানে এটা প্লেনিং আছে ন এইটো মাহতে।
অহ, চাব পাৰি গৰমতটো চাই।
সেইটয়ে মানে বহুত গৰম দি আছে ত' একো দিনত গ'ল খেলি চেলি অলপ ঘুৰি ফুৰি আহিলে অলপ মানে ভাল লাগিব।
এঞ্জয় এটা হ'ব।
অ' মই সেইটোৱে ভাবি আছো যাঁও যাওঁ নেকি, বাকী তোমাৰ কথা। অ' হ আচ্ছা। আমি মানে, এইটো মাহৰ মাজতে পোন্ধৰ তাৰিখ বা দহ তাৰিখৰ মাজত মানে যাম ভাবিলো মানে। প্লেনিং কৰিছো এতিয়া মই ভাবিলো তুমিও যদি যোৱা ভাল লাগিল হয়।
অ' যাম পাৰিবা বহুত ভাল লাগে আমি সিদিনা গলো।
অ' মানে এই গৰম বহুত দি আছে ন ত' অলপ ভাবিলো অলপ বাহিৰৰ পৰা এবাৰ ফুৰি অহা মাহতো একজাম আমাৰ বৰ্তমান এক্জামো শেষ হ'ল।
অ' এ দিয়াতটো ভালে। পাৰি পাৰি, আহ তোমালোক কেইজন যাবা?
আমি চাৰিজন যাম।
গাড়ী লৈ যাবানে? নে নি নিজৰেহে।
আমাৰ নি গাড়ী আছে আমাৰ।
অ'।
আমাৰ লগৰ এটা গাড়ী আছে তেতিয়াহ'লে মানে গাড়ীতে আমি বহি যাব পাৰিম আৰামত।
অ'।
মানে, উম সেইটো আহি যাবা মানে অকলে ইমান ভাল লাগি যিমান ধ এজন দুজন মানুহ যদি বাঢ়ি যা তুমি আমাক তুমি সেইটো চবকে চিনি চিনি পোৱা, তুমি তাতে গ'লে গম পাবা কোন কোন আছে।
অ', অ', চানডে যাওঁ উলা নহ'লে।
অ', চানডে, পাৰি মই কথা বতৰা মানে চাইতো আমি। মানে এইটো মাহতে যাম মানে দহ পোন্ধৰ দিন এই দহ পোন্ধৰ দিনৰ ভিতৰতে আমি যোৱা মানে প্লেনিং কৰিলো। ত' সেইটোৱে কথা, প্লেন আমাৰ এইটো যামেই আৰু ৰৈ, কোনদিনা যাওঁ এইটো আৰু মই ভাবা নাই এতিয়ালৈকে।
অ', অ'।
এতিয়া আৰু এইটো যাওঁ আৰু আমি।
গ'লে কিন্তু ৰাতিপুৱাই যাব লাগিব আৰু।
উম।
ন, নহ'লে মানুহ বহুত হয়।
কি কলা?
মানুহ বহুত হৈ যায় ৰাতিপুৱাই গলে ভাল।
উম উম ঠিকা। ঠিকেই যাম অ নাই বিশেষকৈ বৰ্তমান এতিয়া ইমান যোৱা নাই। যাম এতিয়া নাযাওঁ অলপ নেক্সট মাহৰ পৰা যদি যাম বুলি ভাবি আছো এতিয়া সেইটোয়ে য মানে ঠাই আমি ভাবিব পৰা নাই ক'ত যাব লাগে ক'ত যাব নালাগে।
অ অ।
এইটো ঠাই আমি বিচাৰ আছো ক'ত যাওঁ ক'ত নাযাওঁ।
অ আচ্ছা
আৰু মানে কি আমি একলে ন কো নহয় মানে গৰম দি আছে নহয় আমি গৰমত মানে এইকেইদিন মানে আমাৰ অসমৰ এইখিনি গুৱাহাটীৰ মত ক নিজৰা ভাল ভাল নিজৰা মানে সেনেকুৱা আমি ভাবিছো মানে এই গৰম দিনটো মানে ইমান কিমানো ঘৰত থাকিলে কব বহুত সমস্যা ত অলপ বাহিৰলৈকে যদি নিজৰা ফিজৰা ফুৰি আহো ভালো লাগে সেইটো কাৰণে আমি নিজৰা চিজৰা অলপ যাম কত ভাগত নাই ভাবি আছো
ৰিজটত যাব পাৰা কিন্তু।
কত যোৱা?
ৰিজৰ্টৰ ফালে যাব পৰা সেইখিনি জেগা অলপ ঠাণ্ডা হৈ থাকেতো।
অ' অ' ঠিকেই। ভাবিছো যাও আৰু এতিয়া দেখা যায় কি হয় কি নহয়।
অ' আচ্ছা। এতিয়া কিবা কৰি আছা নে কি নে এনেই শুয়ে আছা?
কি কলা?
এতিয়া কিবা কৰি আছে নে কিবা শুই এনে ঘৰতে আছা?
মানে এতিয়া অলপ মানে পাৰ্ট টাইম কাম অলপ কৰি আছো।
ক'ত কৰি আছা?
এই ফ্লিপকাৰ্ট যে আছে।
আচ্চা আচ্চা।
ফ্লিপকাৰ্টত মানে অলপ পাৰ্ টাইম হিচাপে ডেলিভাৰী বয় হিচাপ অলপ কৰি আছোঁ। মানে ঠিক তোকে হাত খৰচ এটা ওলাই আহে এইেটো কাৰানে কৰি আছো আৰু।
সেইটো ভ - ভালে কৰিছা ভালে কৰিছা।
বাকী তুমি কি কৰি আছা? সদায় চাও।
অ ত যে ৰাতি
মানে গধূলিৰ পৰা মানে ক'ব গলে চাৰিটা বজাৰ পৰা আঠটা বজালৈকে কৰো হৈ যায় এইখিনি মই
অ' অ' ময়ো কৰি আছো কাম এটা।
অ' পিছে কি কাম কৰি আছা? কিহঁত?
চাইবাৰ কেফেড কৰি আছোঁ।
অহ, ভালে।
তাতো পাৰ্ট টাইমেইটো?
আহ, অ'।
মই আৰু মোৰ লগৰ এজনে কৰি আছোঁ।
অ'। বাকী আৰু সেইটোয়ে। এ, মানে কি আৰু ঘৰত বহি এনেই থাকিলে ভাল নালাগে হয়নে নয়? অ' সেইটোৱে, পাৰ্ট টাইম কাম যে পাওঁ যে কৰো ভাল আৰু ঘৰৰ পৰা এনে পইচা খুজিটো ভালো নালাগে। ভাল নলগা হৈ গৈছে, তোমাৰো চাগে চেমে এনেকুৱা।
চেম চেম একে চবৰে একে।
সেইটো কাৰণে অলপ মানে উপায় নাই আৰু সেইটো কাৰে কৰি আছো আৰু কামখন।
ভাল ভালে কৰিছা।
বাকী আৰু লগ পাম বুলি আশা থাকিল জলদিকে আমি।
অ', নিশ্চয় লগ পাম।
কোনদিনা যাবা?
অ, তুমি কোৱা কোনদিনা যাবা তুমি যেতিয়া কোৱা তেতিয়ে মই ওলাই দিম।
তুমি যেতিয় যাম বুলি কোৱা তেতিয়াই হ'ব।
অ, - অ, ঠিক আছে নহ'লে এইটো মাহৰ চাও এতিয়া কি কৰো আমাৰ এইটো কলা যে বৈশিষ্টয় যোৱাটো সেইটো আৰু বাকী এক'লেণ্ড-চেক'লেণ্ড সেইটো, অ'! এইটো মাহৰ ভিতৰতে সকলো সামৰি ল'ম। আৰু মই যে, বহুতো যে, আমি যে, ৱাটাৰ ফল কিবা-কিবি যাম যে, তুমি সেইবোৰতো যাবানে?
অ'! যাম, যাম দিয়া।
অ'! আহিবা, ভাল লাগিব, তোমাক
এই, গৰমত এনেও ভালে লাগিব, ৱাটাৰফলত গ'লে।
কি ক'লা?
গৰমত ৱাটাৰ ফল গ'লে ভালে লাগিব।
উম, সেইটোৱে।
তুমি কেতিয়া কামত সোমাইছিলা? কামত কে কেতিয়া সোমাইছিলা তুমি?
অ'! কামত হ'ল, এই পৰীক্ষাটো দি কিনে, সোমালো মই।
দু, এ-একমাহ-দুমাহ হৈছে ন'?
অ'! বেছি দিনতো হোৱা নাই মোৰ। তোমাৰ? তোমাৰ কিমান দিন হ'ল কামত সোমোৱা?
মোৰ চাৰি মাহ মান হৈ গ'ল।
অ'! ভালেই দেখোন তেতিয়াহ'লে। ভালেই অলপ দুদিনমান। আৰু তুমি নতুন, ভালে বস্তু যোৱা, ভালে খিনি বস্তু জনা হৈ গৈছা চাগে, তাৰ পৰা! কি এনেকুৱা? লেপটপৰ কাম। কম্পিউটাৰ কাম বোৰ জনা হৈ গৈছা চাগে! ভালো কৰি, একদম বিশেষ কৰে। এতিয়া ভালে, একো নহয়। ভৱিষ্যতেই কাম দিব এই, কামটোৱে।